কি কৰিছা
এয়া বহি আছো তুমি
মই এয়া এনেই নিৰুপণহতৰ দোকানৰ ফালে আহিছিলো
অ ইহতৰ দোকান খোলা কিমান দিন হ'ল
হল আজি দচ অ চাৰি পাঁচ দিন মান হল
কেনেকুৱা চলিছে
বেয়া চলা নাই ভালে চলি আছে বাৰু বৰ্তমানলৈকে
অ অ
উম
বাকী খবৰ খাতি
খবৰ খাতি আছো আও
আছা আও নে ভাত খাল ভাত খালা নে নাই মই এ আছোঁ আৰু যেনতেন
উম এতিয়া ক'ত আছা
মই এতিয়া আছো লখিমপুৰ
অ
আজি অহা দিন হ'ল তোমাৰ দুই এক টাৰিখে আহিছো লখিমপুৰলে আজি এতিয়া পাঁচ তাৰিখ নে কিমান দিন হ'ল নহয় এ হেৰি মানে কাম এটাত কাম এটাত সোমাই দিলোহি আহি
উম
ঘৰত ইনে আছিলে কাৰণে কাম তালৈকে গুচি আহিলো
অ আচ্ছা
গৰম কেনেকুৱা পৰিছে। গৰম গৰম
গৰম একদম দিছে বহুত বেয়া দিছে গৰম।
বহুত দিছে নে।
বহুত দিছে উম ওলাবই পোৱা নাই আজি পাহাৰলৈ গৈছিলে কেইটামান চেচা ৱাটাৰ ফললৈ গৈছিলে লগ ধৰিলে যাব। বোলে সময় নাপালো মই নাইনডো গৈছিলো এই এ টি এমৰ পিন বনাবৰ কাৰণে-
অ।
ত আহি মেলি সেই ঘৰৰ পোৱালে পোৱালে আঢ়ৈ টাই বাজিলে। নো কি যাম আও
তাকে তেতিয়া যাবও বেয়া মানে বাৰটামান বজাত যাব ভাল তেতিয়া পুৰা ৰ'দটো ওলাই থাকে যে।
উম
উম উ এই বহুত বহুত গৰম তোমাৰ কালগীত এতিয়া অকমান কম বুলি ক'লে আৰু মানে কালি ইমানো টাইমতো গৰম আছে।
উম
আজি অকমান কমে পাইছো বাৰু গৰমটো কালি পৰিমাণটোলে চাই
অ
মানে এ চিত আছো যে সেইকাৰণে হেৰি ইমানো গৰমটো নাহ নালাগে বাৰু গাত
উম।
ব
প্ৰথমাৰ মেডিকেল কলেজ খনো আছে নহয়।
উম উম আছে আছে।
বনাই দিলে ন এইখন
উম এতিয়া বহুত ডাঙৰকে বনালে।
বহুত সুবিধা হৈ গল চৰকাৰে বহুত কষ্ট হেৰি কৰিলে দেই টকা খৰচ কৰিলে।
কৰিছে কৰিছে তোমাৰ লিফ্টৰ ব্যৱস্থা কৰি দিলে নহয় আৰু দিনতকে ৰাতি ৰাতি গৈ ভাল লাগে মানে মেডিকেল কলেজখনলে
বহুত ডাঙৰ নেকি?
বহুত ডাঙৰ পুৰা লাকজাৰী টাইপত বনাইছে
মানে মেইন গেটৰ পৰা গাড়ী লৈ যাব লগ কাৰে নে খোজকাঢ়ি গ'লও হয়।
মেইন মেইন গেটৰ পৰা মানে তোমাৰ হেৰি হয় গোটেই যদি তুমি বাাৰউণ্ডেৰীতটো ঘুৰিম বুলি ভাবিছা উম কলেজ সেইখনত তেতিয়া তুমি মানে খোজ কঢ়ি গৈ লাভ নাই কিবা বাইক বা গাড়ীত যোৱাই ভাল
অ বহুত ডাঙৰ মানে।
উম বহুত দাঙকে তাৰপিছত তোমাৰ এ অলপ ডিচটেঞ্চৰ মানে অলপ অলপ ডিচষ্টেঞ্চৰ মূৰে মূৰে তোমাৰ হেৰি ৰুইথৈছে গছ। চুইথৈছে।
অ।
তাৰপিছত তোমাৰ খালী জেগ বিলাকত এই যে বন এটা যে ৰোৱে যে।
উম।
অ সেই বনটো ৰুই থৈছে অ মাজৰৰ ৰাস্তা ৰাচ যোনবিলাক অহা যোৱা কৰে সেইখিনি ইটা কাটি থোৱা আছে। ৰাতি ধুনীয়া লাগে দে
উম
মই গৈছিলো অলপ দিনৰ আগত
অ চবৰে বেলেগ বেলেগকে থাকে নে? কি চিষ্টেম বোৰ এনেে বেমাৰ দেখুওৱা
অ চব এক্সট্ৰা এক্সট্ৰা তোমাৰ তাত কেইবাটাও মহল আছে যে
উম
প্ৰত্যেকতটো মহলে মহলে বেলেগ বেলেগ হে আছে মানে
অ চৰকাৰে বহুত সুবিধা কৰিলে দেই
কৰিছে কৰিছে বহুত সুবিধা কৰিছে কৰিছে বহুতক খৰচো কৰিছে আৰু তোমাৰ এইফালে সুবিধাও কৰি দিছে সুবিধা মানে এতিয়া কি জানা নাই এতিয়া আগতে তোমাৰ হেৰি যদি নাৰ্চ পঢ়িম বুলি ভাবা বা ডক্ৰৰ পঢ়িম বুলি ভাবা তেতিয়া তোমাৰ নহয় তেজপুৰ যাব লাগিব নহয় ডিব্ৰুগড় নহয় গুৱাহাটী এনেকাত পঢ়িবগে লাগে এ এতিয়া মানে তুমি লখিমপুৰতে পঢ়িব পাৰা আৰু লখিমপুৰতে কৰিব পাৰা
উম চৰকাৰে বহুত সুবিধা কৰি দিলে
হেৰি তোমাৰ মেডিকেল কলেজৰ ভিতৰতে তোমাৰ ৰুম বনাই দিছে মানে তাত সেইখিনি থাকিব কাৰণে এই নাচ এই যিখিনি শিকি থাকে ন উম হস্তে অ পি জি টাইপ অ বনাই মেলি দিছে সুবিধা কৰিছে চৰকাৰে বহুত সুবিধা কৰি দিছে
ভাল ভাল চাগে যন্ত্ৰ পাতিও আহিছে নহয় মেচিন
আহ আহিলে আহিলে বহুত সুবিধা কৰি দিলে পুৰা মানে ডিজিটেল কৰি দিছ
উম আগতেটো এক্সৰে কৰিলে বা আল্ট্ৰাচাউন কৰিলে বহুত সময় ৰখি
সময়ো সময়ো ৰখিব লাগে আকৌ মেডিকেল কলেজত কৰিব নোৱাৰি নহয় আগতে সেইবিলাক যন্ত্ৰ নাছিলে নহয় যন্ত্ৰ পাতি তোমাৰ কি মানে তুমি ধৰি লোৱা এতিয়া তাত ডক্টৰকদেখালা তোমাক এক্স এক্স বা চিটি স্কেন কিবা এটা কৰিব দিলে তুমি তেতিয়া বেলেগ এখন প্ৰাইভেটত গৈ পেলাই কৰিবলগীয়া হয় আৰু সেইফালে পইচাও খৰচ নহয় জানো তোমাৰ হাজাৰ বাৰশ টকা সেইফালে গুচি যাব কিন্তু এতিয়া কি তুমি সেই মানে তাতে কৰিব পাৰিবা
শুন মতে গোটেই বডিও চেক আপ কৰে গোটেই শৰীৰ
অ অ হ'ল বড গোটেই শৰীৰটো চেকআপ কৰি দিব।
পালে গৈছে যে চৰকাৰে বহুত সুবিধা দিলে।
দিছে দিছে সুবিধা দিছে। ল'ব যোনখিনিয়ে ল'ব পাৰিছে ল'ব পৰা খিনিয়ে লৈছে।
উ। উম অকল হস্পিতল বুলিয়ে নহয় এইবোৰ হেৰি বুলিয়ে নহয় বাকী এইবোৰ চাকৰি। চাকৰিতটো পুলিচৰ হওক আৰ্মি হওক।
উম চব কেতেততে। এতিয়া আ এতিয়া আছাম পুলিচক কিমান খিনি ভেকেঞ্চি উলিয়াই দিছে।
আছাম পুলিছ অ আছাম পুলিচ এইবাৰতো এইবাৰ অহা সাত। সাতাইশত সাতাইশ যে পুলিচ অকল পুলিচে উলিয়াইছে।
অ তাৰ পাছত আকৌ অকল বোলে পুলি অকল বোলে পুলি চউলি আছে সেইটো নহয় নহয়। স হেৰি উলিয়াইছে আৰু ফৰেষ্ট গাৰ্ডও উলিয়াইছে।
উম।
হয় জে নহয়।
তাকেতো সুবিধা দিছে স। এতিয়া চাক আৰু এ আজিকালি। বিনা পইচাতে ভালকে যদি শিক্ষা শিক্ষা দি পেলাই ভালকে পৰীক্ষা পাছ কৰি পেলাই। নিজৰ ফিৰিটো বনাই পেলাই হেৰি কৰিলে চাকৰি পায় জাগৰ নিচিনা নহয় মানে।
নহয় অ আগতে তোমাৰ একে যাৰ পইচা আছে লাগে। কি একো কৰিবই নোৱাৰ। সেই পইচা দি পেলাই পা সে যোনটোৱে পাইছিলে। সি চাকৰিতটো লগি যাব তাৰ চাকৰিটো।
এইটোৱে টো।
উম তেনেকুৱা।
উম গৰা বহুত উন্নতি কৰিছে বাৰু। ৰাস্তা চাস্তা বনাইছে দলং চলং নিৰ্মাণ কৰিছে।
উম তোমাৰ এতিয়া। আমাৰ মাজুলী মাজুলী নহয় তোমাৰ। যোৰহাট যোৱা। আগতে তোমাৰ ফেৰি যাব লাগে ন মানে বিহপুৰীয়াৰ পৰা যোনটো ধুনাগুৰি ঘাট।
উম।
এ আগতেটো তোমাৰ ফেৰীত যাব লগীয়া হয় ফেৰীততো তোমাৰ অলপ। বহুত ৰি্কছ থাকে ন।
উম।
আৰু তোমাৰ বহুত টাইম খোজকাঢ মানে কি হয় কম পানীটো ফেৰি চলিব নোৱাৰে।
উম।
যেতিয়া কোনোবা এখন জেগা তোমাৰ এনেকুৱা থাকে ফেৰি নাযায় মানে সেইখন হেৰি হৈ যায়। এইটো বাম নহয় জানো। সেইকনাখনি খোজকাঢ়ি যাবলগীয়া হয়। এতিয়া দলং খন বনাই দিলো তিনেছো মোক দলং খন ইপা শিপা হৈ দিলে। তাইক যোৰহাট ওলাই যায়।
তাকেতো এ এতিয়া দলং বনাই আছে নহয় লখিমপুৰৰ পৰা এনেকে বিৰপুৱ হৈ পেলাই গৰমৰ লৈ।
অ বনাই আছে এ লখিমপুৰতে দেখোন ফ্লাইঅভাৰ বনাইছে। তলদি তোমাৰ। তলদিও যাব ওপৰ দিও যাব এতিয়া মানে তোমাৰ যোনটো। গাড়ীৰ ভিৰ লাগে অ লখিমপুৰ। ফাই অভাৰ বনাইছে নহ বহুত ডাঙকে বনাইছে তো মানৱ দে। মানৱ দেকা আাঙৰিয়াই। বহুত ডাঙৰকে বনাইছে। তোমাৰে হৈছেগে? চছেভেনটি পাৰ্চেন্ট কাম কমপ্লিট হৈছেই। আৰু থাৰ্টি পাৰ্চেন্ট মানে আছেগে।
উম!
চোৱা চোৱা, সেই, ফ্লাই অভাৰটো হৈ গ'লে কিমান সুবিধা হৈ যাব। তুমি চোৱা!
সুবিধা হ'ব। তাকেতো!
কৰিছ আৰু? আৰু আমাৰ এতিয়া লখিমপুৰখনে স্বীকৃতি পাইছে, পোহৰৰ হেৰি বুলি। এ, চ' এ, চহৰ বুলি।
উম, জিলা বুলি।
জিলা বুলি অ'! গম পোৱা নোপোৱা সেইটো কথা?
উম, গম নাপাওঁ নহয়। কেনেকে, কোনে, কি হয় কাৰণে?
এতিয়া, তোমাৰ কি জানা নাই? কাৰণ, প্ৰথম এ, তোমাৰ যদি সুৰক্ষা দি দিবলে মন আছে প্ৰথম বস্তু দিয়া হৈছে। এ, মানে, মহিলাক সুৰক্ষা দিয়া। হয় নে নহয়? এতিয়া চোৱা, তোমাৰ এটা গলি ঠিক আছে। গলিটোত যদি তোমাৰ যদি বহুত আন্ধাৰ হৈ থাকে। হয় নে নহয়? তাত যদি এজনী অকলশৰীয়া যে ছোৱালী যায়। আজিকালি মানুহৰ কথাটো ধৰিব নোৱাৰি। তোমাৰ যিকোনো বি বিপদ হৈ যাব পাৰে। সেইকাৰণে, কি কৰিছে, এতিয়া উম লখিমপুৰত এটা গলি নাই, য'ত নেকি ষ্ট্ৰিট লাইট নাই। প্ৰত্যেকটো গলিতে তোমাৰ, তোমাৰ মানে, এনেকুৱা ৰাতি ৰাতি গ'লে এনেকুৱা নিচিনা লাগে যে, তুমি দিনত গৈ আছা। তেনেকুৱা, এতিয়া সেইকাৰণেতো ন' হৈ আছে। অহ'! চব ফালে, পোহৰ। ৰাতি হোৱাৰ লগে, লগে, তোমাৰ জ্বলি যাব। পোৰা লাইট পোহৰ আৰু। তুমি যদি বাইক বা গাড়ী লৈ যোৱা নহয়। তোমাৰ আকৌ, তাত লাইট জ্বলাবলগীয়া কোনো কথাই নাহে মানে।
সেইটোৱে, অহ'! পোৰা দিনৰ দিনৰ নিচিনা হৈ থাকে আৰু।
দিনৰ নিচিনা হৈ থাকে পোৰা পোহৰ কৰি ৰাখিছে। ভালে! সেইকাৰণেতো স্বীকৃতি পাইছে ন'। জিলা বুলি।
উম, লখিমপুৰখন, লখিমপুৰত বহুত
হৈছে, হৈছে। লখিমপুৰখন বহুত উন্নতি। আৰু অলপ দিনৰ পাছত চাবা তোমাৰ চাফ চিকুণৰ ক্ষেত্ৰত পাব। লখিমপুৰত, লখিমপুৰত, এতিয়া কি হৈছে জানা নাই। মেইন কথা এতিয়া গৰমত তোমাৰ কি হয় ধূলিত এটা বীজাণু আহে।
উম!
সেই বীজাণুটো যেতিয়া, মানুহক গাত লাগে অলপ মানে, গৰমত কি হয়, ইনফেকচন হৈ তোমাৰ খজুৱতি উঠে। খজুৱতি উঠি ধৰা তোমাৰ ৰিংগম হওঁক বা তোমাৰ, বেলেগ খজুৱতি বেমাৰ হৈ যায় ন'।
উম!
সেইকাৰণে, এতিয়া কি কৰিছে, মানে, স সদায় মানে, তোমাৰ দু আবেলি সময়ত আবেলি মানে, তোমাৰ ধৰি লোৱা দুটা, ডেৰটামান বজাত এটা স্প্ৰে কৰে গাড়ীয়ে। গোটেই মানে, বায়ুটো মানে, সেইটোত এটা স্প্ৰে কৰে। যোনটো নেকি, মানুহৰ কাৰণে, মানুহৰ কাৰণে বেয়া নহয় স্প্ৰেটো। তাত নেকি, যিমান বিলাক বীজাণু আছে। বীজাণুটো মাৰি দিয়ে মানে।
আচ্ছা!
সেইটো কথা।
এনেই আমাৰ নাৰায়ণপুৰ খনতো এনেকে, উম, জাবৰ জোঁথৰ উঠোৱা গাড়ীবোৰ পঠিয়া হেৰি চৰকাৰে চৰকাৰে প্ৰভাইড কৰি দিছে বাৰু। গলী গলী এনেকে চ চাফ চিকুণ আৰু। তেনেকে যদি গোটেইখন হেৰিয়তে কৰি দিয়ে, তেতিয়াহ'লে গোটেই অসমখনে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব।
অ, সেইটোৱে ন। অকল চৰকাৰে চৰকাৰে যে কৰিব লাগিব, সেইটো নহয় নহয়। এতিয়া আমি কিছুমান সাধাৰণ কাম আমি মানুহও কৰিব লাগিব। গৰমে নে নহয়। অ এতিয়া চাফ চিকুণ নিজৰ জেগাটো চাফ চিকুণ কৰি ৰখাটো এইটো আমাৰ কৰ্তব্য।
সেইটোৱেতো উম।
তেনেকুৱা কথা। এতিয়া জেগাকন চাফ কৰি ৰখা মানে, তাৰ আৰু এজন তুমি ত তোমাৰ এখন জেগা আছে, এই যে আকৌ যেতিয়া তুমি একো বেয়া বস্তু নেপেলাবা, তাত যেতিয়া হয়তো দহজন মানুহ তাত কিবা এটা পেলাবলৈ কৰিব, হয় নহয়। বুলি মানুহজনে ইমান ভালকে ৰা পিছে, মই যদি তাত পেলাই দিওঁ নিজৰে বেয়া লাগিব ন। এতিয়া সেইজনক তোকে দেখি পেলাই আৰু এশজনে ভাবিব যে, হয় আমি যদি চাফা কৰি ৰাখো তেতিয়া আমাৰো সুবিধা হব, দেশখনো ভাল হ'ব হয় নে নহয় হয় তেনেকা। বাৰো কথা।
চৰকাৰে চৰকাৰে বহুত কৰিছে বহুত। বিজেপি চৰকাৰখনে। সকলোকে মানে এনে নিবনুৱা সকলোকে আগবঢ়াই নিছে মানে, দুখ
নিচে। অহ অক্ষ নিবনুৱাসকলৰ সকলোকে। তোমাৰ চোৱা, কিছুমানৰ থাকিব ঘৰ নাই হয় নে নহয়
উম।
আৱাই ঘৰ প্ৰদান কৰি পেলাই তোমাৰ সেয়া থাকিব পৰা কৰি দিছে ন।
উম থাকিব পৰা কৰি দিছে। বহুত দুখী- য়া দুখীয়া ঘৰ যিবোৰ নাপায়, সেইবোৰ চবকে সকলোকে দি আছে।
সকলোকে দি আছে। কিন্তু তাৰে ভিততে এনেকে খেলি মেলি কৰা আমাৰ মানুহখিনিয়ে।
উম।